আহ তাতে আছো ন, আহ ক অ' শুনিছো।
হেল্ল'
শুনা পাইছো, পাইছো।
হেল্ল'
শুনি আছো মই।
অ' অ' এই মই শুনা নাছিলো আকৌ।
অ'।
এ তাকেই, এ গাড়ী সি শিকিছে এ মই নামি দিলোগে। সি তাক চলাব দিছো, নহলে সি ভয় কৰে যে।
অকল দুতাই আছিলে নেকি?
টো চলাব লাগিব হয় নহয়ে।
দুইটাই চিলাবলে লাগিব, কি মই নোৱাৰোঁ। স্কুটি স্কুটিখন চলাইছোঁ। চলাইছিলোঁ অলপ দাদাই স্কুটি আছিলে ন এদিন এ এইফালে ম'হ যুঁজ পাতে যে সিফালে ম'হ যুঁজ পাতে যে নেপাতে।
অ' আমাৰ ইয়াত নাপাতে। তোমালোকৰ তাত পাতে ন তাত খুব ম'হৰ যুঁজ, কুকুৰা যুঁজ পাতে বহুতখিনি মই দেখিছোঁ নহয় তাত।
ইফালে পাতিছিলে নহয় মহ যোঁজ সেই ঘনে এঘৰৰ ওচৰতে জে জেউৰাতে খুন্দা মাৰি দিলোঁ।
হেই তুমি নাজানা নেকি স্কুটিৰ চলাবলৈ।
এই নহয় চলাইছিলোঁ মানে এতিয়া ফাৰ্ষ্ট মানে অলপ। শিকিছিলোঁ হে অ' এতিয়া পাৰোঁ বাৰু।
অ' তেনেকে আৰু একেই স্কুটি বাইক চলোৱাৰ নিচিনাই হয় কি অ' স্কুটি বাইক চলোৱাৰ নিচিনাই আৰু
মানে কিন্তু ইয়াত হাতত থাকে আৰু কণ্ট্ৰলটো এডজাষ্টমেণ্ট বোৰৰ বাইকত কিন্তু গাড়ীত তলত থাকে আৰু
লিখা যায় এই তাই
কাৰ
এই বৌ এজনীক খোজিছিলে। তাকি ক'ক ক'ত আছে আপুনি ক'ত আছে এতিয়া।
মই এই ফিল্ডতে আছোঁ।
গৰম লাগিছে মোৰ, গৰম লাগিছে মোৰ
দেই
আহ আজি ঘৰত নাহে নহয়।
অ' ইয়াতে থাকিম এই সি পায়হি ফাইনেন্স তে কৰে মানে ইয়াত এই সিহঁতৰ বেংক যে ফিউজন, ফিউজন বেংক বুলি কয় যে সি মানে সৰুৰ পৰা লাগি লাগি লাগি লাগি এতিয়া বহুত ডাঙৰ পচ হৈ গলগেই তাৰ। আমাৰ লগৰ আমাৰ লগৰে আছিলে, তাৰপিছত এতিয়া এছ বি এম, এছ বি এম মানে চিনিয়ৰ ব্ৰাঞ্চ মেনেজাৰ হ'ল গে।
তাক কৰিছোঁ অলপ ৰখ
ক'ত আছা তুমি?
মই এই ৰাস্তা চাইতে ওলাই আহিছোঁ।
অ' অ' মানুহ আছে নেকি? মানুহ কথা পতা দেখে যে
অ' এই আছে।
অ' সেইটো ডি এ লেড টো কৰিলে মানে এই এই অ' ভাবাৰৰ গ'ম পাইছা নাই এতিয়াৰ পৰাই প্ৰিপিয়াৰ কৰা অলপ মানে এতিয়া প্ৰিপিয়াৰ মান কি তোমাৰ এইবোৰ দৰা চৰাবোৰ কৰি থোৱা।
উম, অ' এবাক কৰিম বুলি ভাবিছিলোঁ মানে ডেটটো গ'লে দিবয়ে।
এক্সাম বিলাক দি ল'বা।
এহশ
মানে এক্সাম বোৰৰ দিলে আৰু কি হয়। বোৰৰ মানে ইজি হয় যায়গে, একেটাই হয়তো মানে টাইম মেনেজমেন্ট মেজেণ্টবিলাক গম পায়, কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিছিলে গম পাই। আগতে দিছা নাই তেনেকা কম্পিটিটিভ?
তাৰপিছতে ভালকে পঢ় কৰিব লাগিছিলে মানে হেৰি ভালকে মানে তেতিয়ালৈ প্ৰিপীয়াৰ হোৱা নাছিলো যে মই।
মানে এক্জাম দি দিহে প্ৰিপেয়াৰ কৰিব লাগে।
তাকে,
মানে প্ৰিপেয়াৰ কৰি তেতিয়ে গম পাবা তুমি কেনেকুৱা ধৰণৰ কুৱেশ্যন আহে। কেনেকে টাইমটো কেনেক কিমানত মেনেজ কৰিব পাৰিম।
উম হম,
তেতিয়া গম পাই যায় আৰু এ দিছিলো আমি এক্জাম কিমান দিলোঁ গুৱাহাটী কিমান গ'লোঁ ডিব্ৰুগড়, গুৱাহাটী
উম,
তাৰপিছতে লাষ্টতে অৰু
দি পোৱা নাই বাৰু এবাৰ দি চাব লাগিব।
একজাম দিলবা তেতিয়া ভাল লাগে আৰু ভাল আৰু বৌ বহুতখিনি এক্সপিৰিয়েঞ্চ হয়।
হম,
দে
উ ইয়াতে আছে বাৰ আমাৰ তে আছে দখ
তাতে আছে তো, তাত কোৱা তোমালোকৰ পৰা কিমান দূৰ?
কৈছোচোন উনে কি আমাৰ যদি যায় তেতিয়া লাগে অ আধা ঘন্টা এনে যদি বাইক স্কুটিত গ'লে হেৰি বাইকত গলে পাব উ।
অ বিশ মিনিট দহ মিনিট লাগে আৰু, মই সেই বোলে গলে যাম দেই সেইপিনে তোমালোকৰ পিনে
আহিব এইফালেনো কেতিয়া আহিব আপুনি এতিয়া?
মই এইবাৰ গৰম বন্ধত যাম নে নাযাওঁ? যাবও পাৰো বাৰু।
অ আহিব নহয়।
সেই গৰম বন্ধ নাযাও চাগে নহ'লে।
কিয় অ, নহয় নহয় ন নহয় তাপা আকৌ লাগিব।
এই নৱোদয়ত মানে আমাৰ এই পেহী যে পেহী না খুৰী সৰু ছোৱালীজনী পঢ়ে তাত তাতে পঢ়ি আছে এতিয়া ক্লাছ টেনত নেকি এতিয়া।
অ সৰু?
হৰু অ।
আহ।
পাই কৰি মই গৈ থাকো বাৰু ইপিনে
উম
মাজে সময়ে যাওঁ
অ তাপা দূৰ হয় ন বহুত তাপা এদিনতে আহি পাই ন আপোনালোকৰ তাপা
উম ইয়াত ইয়াৰ পৰা যদি ছটামান বজাত ওলাও ছটা বজাত ওলালে এনেকুৱা টাইমত পাই যাম আৰু তাত
অৰিটান ঘূৰি যাব নোৱাৰে কিন্তু
আহ ঘূৰি যাব নোৱাৰেগে ৰাতি যাব লাগিব তেতিয়া ৰাতিপুৱা পাবগে আকৌ গোটেই ৰাতি লাগি যায়
এতিয়া আপুনি যে আছে তাত যে তাপা মানে বেছি দূৰ নহয় আপোনাৰ
অ অ ইয়াৰ পৰা বেছিদিন নহয় আমাৰ কিমান ছিক্সটি কিলোমিটাৰ দু ঘণ্টা লাগে আ দুঘন্টাত অহা যোৱা কৰিব পাৰি আৰু ধেমাজি লখিমপুৰ নহয় যে বেছি দূৰ বুলি কয় নহয়
আহ আহ
ভাত খালে নাই
ভাত খালো মাংস বনালো মই মাংস বনাইছিলো আজি
তাতে তাতে নে
আহ বিনা তেলত মানে তেল নিদওঁ মাংসক গাহৰি মাংস অ গাহৰি মাংস দিলে তেল দিব নালাগে নহয় ন
দিব নালাগে যদি গাহৰিতো তেল মানে থাকে ন
তেল মানে অলপ তাপাই দি দিব লাগে তাৰপিছত অলপ তেল ওলাই তাৰ তাৰ পৰাই আৰু গোটেই মাংস বিলাক দি
উম।
বাহগাছ বাহগাছ। তেনেকে বনাইছিলো খৰিচা দি। এ সিহঁতৰ ৰুমতে। মানে লগৰ জনৰ সিহঁতৰ যে বেং যায় বেংকতে মানে কাষতে তাতে ৰুম আছে।
অ',
তাতেই থাকি যাম আৰু আজি কাইলে ৰা ৰাতিপুৱা নাযাম চাগে পিছবেলাকে যাম। এক কেইদিন বন্ধ যে বন্ধত ঘূৰিছো আৰু।
অ', বন্ধ দিছে ন এতিয়া গৰমত।
অ', গৰম বন্ধ কিনে মজা আৰু। ঘুৰিব লাগে এক মাহত পুৰা হয় নাই? একমাহ যথেষ্ট আৰু ন ফুৰিবৰ কাৰণে বহুত নহয় জানো। একে কৰিব নাই গোটেই অল ইণ্ডিয়া ঘূৰিব পাৰিম চোন। তোমাৰ ৰাতি কথা পাতিব নোৱাৰা নেকি তুমি?
ৰাতি কথা
তো ঘৰৰ ভিতৰত নোৱাৰি কে চাগে ন অ, নেটৱৰ্ক নোাপায় ন। অ', চব এক কেলে এনেকুৱা হৈছে বাৰু হয় মানে টেলিকম কোম্পানীবিলাক ইমানেই বৰবাদ কৰিছে নহয় মানুহক চাওকচোন। এতিয়া জিঅ একো কামেই নকৰে মানে।
অ জিঅ' অলপ প্ৰব্লেম মই আজি দোকানত যাই দোকানত যাম বুলি ভাবিছো হেৰি কৰিব কাৰণে। এ চিনটো এৰা দল কাৰণে এৰা দিলে কৰিম চাগে পোন্ধৰ দিনৰ পিছতহে এক্টিভ হ'ব, অ' - - এতিয়া কৈ দিমগৈ আজি।
এাৰেললে এয়াৰটেল কৰিব পাৰে ক এয়াৰটেলটো এটা প্ৰব্লেম তাৰ পিছত এদিন মানে কিবা ৰিচাৰ্জ নকৰিলেই মানে অ ইনকামিং নাই কি মানেটো এ এতিয়া এনেকুৱ কে কৰি থৈছে নহয়। সিহঁতে সিফালেও যাব নোৱাৰে, এইপিনেও যাব নোৱাৰে মানে এৰিব নোৱাৰে। চাওঁকচোন, জিঅ'লৈ গ'লেও মানে এইটো নেটৱৰ্ক প্ৰব্লেম। আকৌ এইটো জিঅ'টো লাগে, কেতিয়াবা দুদিন তিনিদিন লাগি যায় ন কেতিয়াবা হয়ে নহয় পইচা নথকা সময়তঝ তাৰপিছত ৰিচাৰ্জ শেষ হয়।
অ' সেইটোৱে হয়।
এই তেনেকুৱা প্ৰব্লেম হৈ যায় মানে এ এনেকুৱাকে কৰি থৈছে নহয় আমাক যোনপিনে গ'লেও মানে মাৰিব মাৰিবই মানে পইচা। হয় নাই, তেনেকুৱাই কৰিছে। আহ নাই না তাৰপিছত উম।
ৰুমলৈ কেতিয়া যাব আকৌ।
ৰুমলে কেইটা বাজিলে এতিয়া।
এতিয়া
পাঁচটা, ছয়টামান বজাত যাম আৰু ছয়টা বজাত যাম। এতিয়া ছটা, সাতটা বজাতহে এই বেলি পৰে চাগৈ ন। এনেকুৱা নহ'লে উইণ্টাৰ ছিজনত এনেকুৱা হ'লে বহুত ঠাণ্ডা হৈ যায় আৰু
এতিয়া দেখোন ছয়টা বাজিব একো কমে লাগা নাই। এইটো মানে দিয়ে আছে, এতিয়ালৈ সাতটা সাতটা মানান চাগে বেলি
উম, সাতটা বাজোতে দোবে আমাৰ ইয়াত অলপ সোনকালে দোবে নেকি?
হয় নেকি?
তোমালোকৰ পিনে অলপ দূৰ নেকি?
নহয় এতিয়া কিন্তু ৰ'দটো মানে আজি বহুত দি থকা নিচা লাগিছে মানে
অহ আজি। আজি নে কেতিয়া একদম এবছৰত দীঘলীয়া দিন এটা আছে নহয়। কোনটো দিন জুন মাহত আছিলে জুন
জুন জুন গ'লেই দেখোন আজিতো জুলাই মাহে পৰিলেহি।
তেতিয়া মানে বহুত দীঘলীয়া বোলে দিনটো। তাৰপিছত এইবাৰৰ নেক্সট বাৰ কৰিবা দেই ভালকে।
অ' নেক্স এইটো এতিয়া গ'ম পাইছোঁ। বাৰ তাৰিখে এক্সাম আছে। আছে বুলি কেনে গ'ম পাওঁ মই এক্সাম হোৱা আগত হেই নযাওঁ।
অ' তেনেকে পৰিকল্পনা কৰিছা নেকি কিবা নাই কৰা নহয়। অ' ভালকে কিবা কৰি লোৱা এই এবছৰ দুবছৰত মানে বিন্দাস কে চেটেল হয়। যি মন যায় বঢ়িয়াকে তেতিয়া হয়। এনে পিছত নহ'লে এইবোৰ প্ৰচ যাগেদেই
হ'ম
এতিয়াতো গ্ৰেজুৱেচন কৰিলা চোন বঢ়িয়াকে হয়ে নহয়।
উম, নাই একো ভবা নাই বাৰ তেনেকে।
ডি এ লেডটো কৰি লোৱা আৰামত।
অ'
তাৰপিছত মানে বহুতখিনি ওলাইছে মানে ফৰটি নাইন থাউজেন্ড নেকি। কিবা এটা ওলাই গ'ল। ইমানখিনি প্'ষ্টত মুঠতে চকু মুদি সোমাই যাবা।
তেনেকুৱা হোৱা হয় কথাই নাছিলে আমাৰ এইফালে মানে যোনে দিয়ে মানে এনেকে পাছ কৰা দি মানে শুনাই নাপাওঁ মানে সেইকাৰণে অলপ মানে ভাবোঁ যে বহুত মানে হেৰি নেকি টান হ'ব চাগে এনেকুৱা মানে সেনেকুৱা লাগে আৰু
অ' এইটো দিয়ে নেকি নহয় তাত নহয় কৰি চোৱা নাই আকৌ মানুহবোৰ।
আহ দিয়া।
সেইটো কাৰণে বাৰু, ঠিক আছে নহ'ল দেই পাছত কথা পাতিম। হ'ব। ঠিক আছে বাৰু হ'ব।
অহ'।